হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
অ
কি কৰি আছা কি খবৰ তোমাৰ
হেল্ল'
অ অ কি খবৰ
হেল্ল'
অ কৈ থাকা তোমাৰ খবৰ কি তোমাৰ খবৰ কি হেল্ল'
অ
হেল্ল' বহুতে বৰষুণ দিছে নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে হেল্ল' হেল্ল' হেল্ল' হেল্ল' হা হেল্ল' আমাৰ ইয়াতে বহুত বৰষুণ দিছে প্ৰভু ধাৰাষাৰ বৰষুণ বহুত বৰষুণ মানুহ থাকিব পৰা নাই হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' বাৰিষাৰ দিনৰ কাৰণে ইয়াতে সমস্যা নেটৱৰ্কৰ হেল্ল' হেল্ল' হেল্ল'।
এল অ
অঁ, বৰষুণ বহুতে অ, বহুত বৰষুণ দিছে ধাৰা সাৰ বৰষুণ, বৰষুণ ধাৰাসাৰ বৰষুণ, তোমালোকৰ ফালে কিমান বৰষুণ?
বহুত বৰষুণ।
অঁ, তাৰ মানে সমানে দিছে অঁ।
এইটো সেইটো মানুহ বিলাকৰ কিমান অনিষ্ট হব মানে খ খেতি পথাৰ এইবিলাক এইগিলাখনতো পানী উঠি যাব। বস্তুৰ, বস্তুৰ দাম বাঢ়ি যাব। শাক-পাচলি বিলাক এইবিলাকতো মৰি যাব, এতিয়াতো আৰু বস্তুৰ দাম বাঢ়িব।
অঁ। এতিয়া ব্ৰহ্মপুত্ৰতোতো বহুত পানী ব্ৰহ্ম উম।
অঁ, এ মানুহবিলাকে থাকিব কেনেকৈ?
অ, অৰুণাচলো পাহাৰে ভাঙি গৈছে কি হব এতিয়া মানুহ
সেইটোতো বৰ দুখ লাগে, এইকেইদিত ইমান বৰষুণ দি আছে ন?
অ, সমানে দিয়া তোমাৰ নেকি?
আমাৰ ইয়াতো মানে ধাৰা
অ, অঁ, আমাৰো ইয়াতে তুমি শুনিয়া শুনিয়ে আছা নেকি, এয়া বহুতে বৰষুণ
অ।
অঁ, বহুত বৰষুণ আমাৰ ইয়াতো বহুত একে সমানে দি আছে বৰষুণ। বহুত বৰষুণ মানে মানুহে কথা ক'লেও শুনা নাপায় মানে এনেকুৱা বৰষুণ কোনোবাই মাতিলেও শুনা নাপ বা বহুত বৰষুণ দি আছে, পিছে-পিছে ভালদৰে থাকিবা কাৰণ আজি তোমালোকৰ টো কেনেকুৱা পাহাৰৰ ওচৰত
আমাৰ পাহাৰুৱা ঠাই আমাৰ বানপানী নহয় কিন্তু মানে পা আমাৰ ওচৰত মানে প্ৰকাণ্ড শিল আছে আৰু গছবিলাক আছে ধৰ সি শিলবিলাক এইবিলাক বাগৰি আহৰ কাৰণে ভয় আৰু। আমাৰ ওপৰত পাহাৰখন আছে, আমাৰ ইমান ভয় নাই, মানে ওপৰত পাহাৰবিলাকত অলপ ভয় লাগে এনেকৈ বৰষুণ দিলে মাটি খহি আহে।
অঁ, চাবা ভালদৰে থাকিবা দেই কাৰণ কি জানা ভূমি খলনত মানুহৰ বহুতো মৃত্যু হৈ আছে ঘৰ পুত খাই যায়।
অঁ, আৰু এনেকৈ বৰষুণ দিল হ'বয়ে
অঁ।
কি কৰিবা আৰু ইনা বৰ্ষ কাল আৰম্ভ হৈছে যেতিয়া আহাৰ-শাওণে বৰষুণৰে বতৰ।
তেতিয়া আৰু প্ৰকৃতিৰ প্ৰকৃতিৰ যিটো আৰু লিলা-খেলা সেইটোতো আৰু কৰিবই, আমি মানুহে মাত্ৰ ছেফ হৈ চলি থাকিলেই হ'ল আৰু ভাল মতন চলিলেই হ'ল
গৰম দিচি গৰমৰ কাৰণে বৰষুণ দিছে
অ এই বাহিৰাৰ
অ মই তাৰমানে অলপ আগত আহ আহ অলপ আগতে মই বাতৰি অলপ আগতে মই বাতৰি এটা পাইছো চীনত ইমান মানে আ পানী হৈছে তাত বেলে মানে সেইবিলাক সাপ ঘৰিয়াল
অ
এইবিলাক যি অ অ মানে জমা কৰি ৰাখে যে
অ অ
ইয়াত এ মানে আমাৰ এতিয়া ঘৰৰ বুলি কয় সিহঁতে এইবিলাক যে জমা কৰি ৰাখে সেইবিলাক মানে এ কিমান সাপ মানে চব এৰা পৰিছে সাপবিলাক মানুহ ঘৰে ঘৰে গৈছে তাৰ সেইবিলাক সাপটো বিষাক্ত সাপ আৰু ঘৰিয়াল ঘৰিয়াল পানীৰ লগত আহিছে আ চীনত মানে হৈ আছে এইটো
অঁ
অ বাতৰি এটা পালো
অঁ
এনেই আমাৰ ইয়াত মানে এটা হোৱা নাই কিন্তু বাহিৰৰ দেশত মানে বহুত হৈ আছে
অ আমাৰ ইয়াতে ভাৰততো হৈছে মই যে ৰাজস্থানতো এ ৰাজস্থান শুকান মৰুভূমি ঠাই তাত টো বানপানী হৈছে য'ত নেকি পানী খাই মানে প্ৰকৃতিয়ে বেলেগ ৰূপ সলনি কৰিছে যত পানী নোহোৱা ঠাই তাত পানী মান পানী হৈ আছে এতিয়া বৰ্তমান অলপ এতিয়া কমিল নে নাই গম নাপাওঁ বাপ টোৰিবিলা খন চালেহে গম পোৱা যায় এনেতো গম পোৱা নাযায় না এ কিমান খন পানী হৈ আছে
এ আম অলপ দিন আগতে আমাৰ ইয়াতে মানে নলা এই ডাঙৰ ডাঙৰ নলাবিলাক থাকে যে অ সেইবিলাক এটা তিৰতা পৰি কেনে মানে মৃত্যু
আহ অ অ
পিছল খাইছিল নেকিএ নালা বিলাকতো অ বেছি বৰ পৰিছ সেইকাৰণে সেইবিলাক সাৱধান অলপত খোজ দিওঁতে মানে পানী হ'লেতো গমেই পোৱা নাযায় না
অ সমান বৰৰ হয় ন পানী বিলাক হা
অ এইটো আৰু মানুহ বিলাককো বেয়া কৰে নহয় এই পলিথিনবিলাক য'তে ত'তে পেলায়
অ মানুহে ভাল কৰে মানুহে বেয়া কৰে
হয় আহ
অ জি এম চি ৰ পৰা মানুহে আৰু কিমান চাফা কৰব
অ আৰু পলিথিনবিলাক এইবিলাক নগলেও নপচেও মানে তেনেকুৱা অ পুৰি দিলেও হেৰি সেনেকুৱা হৈয়ে থাকে। মানে কি নান নিজৰ নিজৰ বাউণ্ডাৰী ৰা- খিব লাগে নিজৰ বাউণ্ডাৰী ৰাখি কিনে নিজে পুৰি দিব লাগে।
অ সেইটোয়ে অ সেটোৱে অ বেলেগৰ জাগাত পেলাব নালাগে ৰাস্তাৰ আশে পাশেও পেলাব নালগে কাৰণ ৰাস্তাৰ আশে পাশে পেলাওঁতে ধৰিল জাকে জাকে বান্দৰে খোৱা খাদ্য বিচাৰি আহে। মানুহ ওচৰে পাজৰে যাব নোৱাৰি কামুৰিবৰ কাৰণে খেদি আহে। এই এইবিলাকত মানুহে বেয়া কৰি আছে চকু পৰা মানুহে বেয়া কৰি আছে কাক কিমান হাকা বাধা দিব চৰকাৰে হ'ল ক্ষতি কিমান জাননী দিয়ে এখন বেনাৰ মাৰি থয়।
অ চৰকাৰেনো কিমান কৰিব চৰকাৰে বহুত দিয়ে বহুত কৰিছে কিন্তু আমাৰ
সেইখনকো কেয়াৰ নকৰে। উম তাকেইতো এই এই যিখন বেনাৰ মাৰি থয়
অ
ন হেৰি কৰিব লাগে জৰিমনা লোৱা কৰিব লাগে যে ইয়াত
নকৰিছে এনেকুৱা আইন বনাই আছে। অ আইন বনাইছী মানে জৰিমনা আইন বনাইছে
খোৱাৰ অ অ যে যাপ জাবৰ জোথৰ যদি পেলোৱা দেখা পাই সেই মানুহ জনৰ পৰা জৰি- মনা লব লাগে কাৰণ তেতিয়াহে বেলেগে নেপেলাব। জাবৰ-জোথৰ পেলাই পানীৰ নলা-নৰ্দমা বিলাখন একেকাৰ হয়
অ
ফালে কোনো পানী অল নাযায় মানুহ বিলাখন নলাত পৰিব লগা হয় পানী বেয়া পানী খচৰি গ গচকি যাব লগীয়া হয় মানে ভাল নালাগে। হেল্ল'
অ আৰু তোৰ লেটেৰা বিলাক অ শুনি আছো শুনি আছো এই তো মানুহতৰ পাইনা চাইখানও পেলায়
অ এইবিলাক বৰ লেতেৰা কথা দেই এইবিলাক কৰিব নালাগে।
আমাৰ ইয়াতে ওচৰতে মানে পেলায় আমাৰ ওচৰতে মানে ফুৰিব যাব নোৱাৰি মানে ইমান দমত জি এম খিৰ গাড়ী এনে তিনিবাৰ মান আহি কিনে লৈ যায়।
দিনত তিনিবাৰ আহে।
অ তিনিবাৰ আহি কিনে লৈ যায় আৰু ধৰ কুকুৰবিলাক, বান্দৰবিলাক টানি টানিয়ে আহে লৈ আহে এইবিলাক মান ৰাস্তাতে পেলাই দিয়ে।
অ তোমালোকৰ ফালেও বান্দৰ আছে নেকি?
অ বান্দৰ বহুত বান্দৰ।
এ মই ভাবিছো আমাৰ আমাৰ আমাৰ ফালে আছে মই তোৱে ভাবিছো তোমোকৰ ফালে নাই নেকি কি বান্দৰ অ এতিয়া তাৰমানে যিটো বুজা গ'ল তাৰমানানে চাৰিওফালে বান্দৰ আছে।
চাৰিও ফালে বান্দৰ কৰিছে
সাৱধান সাৱধান হ'বা বান্দৰেও কামুৰিলে বেজি লব লাগে।
ইয়াত
আ, হেল্ল' কোৱা।
বান্দৰ বিলাক এই মানুহৰ ঘৰত সোমাই
অ', অ', হেল্ল'
অ', অ', আৰু মানুহৰ ঘৰত সোমাই ফল ছোৱালী বিলাক মানে অ', মানে মানুহৰ ঘৰত সোমাই বান্দৰ বিলাকে
অ',
বিলাপ
হেল্ল'
হেল্ল'
ৰৈ মানে জাপি জাপিয়ে জাতিয়ে মানে অ', কৈ আছোঁ অ কৈ আছোঁ। ছো